হেল্ল',
কি খবৰ?
এ একদম ভাল তোমাৰ কোৱা কি মনত পেলালা আজি।
আছো আৰু।
তাকে উম, বভাত পানী খোৱা হ'ল তুমি খালানে?
আমাৰ অ' মই নাই খোৱা।
কিয়?
বনাই আছে।
কিহে বনাইছে?
চবজি আৰু দালি।
উম, ঠিকে আছে বাকী ঘৰত সকলোৰে ভাল।
ভালে।
মা দেউতা ভাল নে?
চবৰে ভাল, তোমালোকৰ?
উম, আছো আৰু যেন তেন কিনো ক'বা একদম বহুত। গৰম পৰিছে অ',
অহ
তোমালোকৰ সেইফালে বতৰ কেনেকুৱা?
আমাৰ বতৰৰ বেয়া বৰষুণ আহিব এতিয়া।
অ' সেইফালে বৰষুণ আহিব আমাৰফালে বহুত গৰমো মানে কি হয়। এ গছ গছনিবিলাক বহুত কাটি দিছে ন।
উম,
আমাৰ এইফালে গছ গছনি বিলাক বহুত কাটি দিলে যে গোলকিও উত্তাপ বহুত বৃদ্ধি হৈছে অ' সেইবাবে তোমাৰ এ বৰষুণে নিদিয়া হ'ল বুলি কব পাৰি।
আমাৰ এফালে বৰষুণ দিছে পানী হৈছে পোৰা এতিয়া নদীত গোটেই পানী উঠি আছে।
তাকে তাকেবাক ঢল-চল আহিছে নেকি?
ঢল আহিছে বগলী নদী ঢল আহিছে তাৰপা আমাৰ এইখন নদীতো ঢল আহিছে।
উম-উম,
এখনত এতিয়া আগতে পানী উঠিছে। ৰাতিলৈ মাছ চাবলৈ যাব লাগিব।
অ' জুছোৱা নেকি? না চলোৱা নাই এয়াহে আৰু বতৰৰ ইমান ৰ'দ।
আমাৰ এইফালে আছে মাছ। আজি ৰাতি যাব লাগিব হা,
আম নহা নেকি
ফালে যাব লাগিব।
কেতিয়াকে আহি পাবা ঘৰ খাতি নাইিয়া
যাব লাগিব অ এদিন কোনোবাই দিনাখনখন হা
অ
ভাত কিহে খালা
ডালি আলু এনে
অ অ
স বাকী পঢ়া শুনা কোৱাচোন পঢ়া শুনা কেনেকুৱা চলি আছে
পঢ়া শুনা মানে একজাম হৈ গ'ল তাৰপৰা একজামততিয়ালৈকে ৰিজাল্ট ওলোৱা নাই হ'লেও থাৰ্ড চামৰ ক্লাছ দুদিন দুদিন তিনিমান হ'ল পা কাইলৈ কাইলে মানে গম বন্ধ দিব কাইলৈ মানে গৰম বন্ধ দিব
তাকে তাকে গৰম বন্ধ গৰম বন্ধতে এপাক আহিবা আকৌ এ ফালে
উম গম বন্ধতে যাব লাগিব
খেতি বাতি কৰা নাই উম যাব লাগিব যাব লাগিব খেতি বাতি কৰা নাই তোমালোকে
খেতি বাতি হাল বাই থকা হয় ছে
অ পি ক চ কি
কঠীয়া সিঁচিলে কঠীয়া দুবাৰ সিঁচিবলগীয়া হল
অ কিয়
প্ৰথমবাৰ সিঁচিলোঁ সিঁ প্ৰথমতে পানী নাছিলে পানী সিঁচি পেলাই কঠীয়া সিঁচিলোঁ তাৰপৰা কঠীয়া সিঁচি হৈছে বৰষুণ জাক আহিলে কঠীয়া সোপা নগজিলে আকৌ তাৰ দুদিন তিনদিন মানৰ পিছত আকৌ কঠিয়া হিছিলো তাৰপৰা সেয়া কঠীয়া এতিয়া অকমান অকমান গজিছে গৰুৱে খাইছে তাকো
অ অ
হা
কেইবিঘা মান কৰা মাটি
এইবাৰ ছবিঘা কৰিব লাগিব দ দ তিন বিঘা আছে মানে নদী শিপাৰে তিনি বিঘা আছে আৰু এই দ তিনি বিঘা আছে
অ গৰুৱে বৌ মানে ভালতো
প্ৰথমতে ট্ৰেক্টৰ পে আমাৰ গৰু হাল মানে সেই নতুন গৰু যে আহ সেইটো কাৰণে হাল বকে শিকোৱা নাই হ'লো সদিনাখন কঠিয়াতলিত বালো তাৰপা তাত এতিয়া ট্ৰেক্টৰ বাই থোৱা আছে আকৌ তাত মৈ মাৰিবলৈও গৈৱে
উম তাকে তাকেই এই তোমালোকৰ সেইফালে গৰু আছে ন
গৰু আছে আছে
আমাৰ এফালেহে তোমাৰ এই ট্ৰেক্টৰে হাল বোৱা হয় গাই গাওঁ আছেনে
আছে আমাৰ গাই গৰু আছে চাৰি গাই গাই মানে দুজনী আছে বলদেহাল আৰু চেউৰী পোৱলি দুটা তিনিটা আছিলে এটা আধি দি থোৱা আছে আৰু দুটা আধিলৈ দিম হা
অ অ গাখীৰ আছে নাই এতিয়া
গাখীৰ অলপ দিনৰ আগত এৰিলে
গাখি আছে যে আমাৰ এইাই জৈ কৰি লৈ আহিব কম বুলি ভাবিছিলো
গাখীৰ নাই এতিয়া
বাকী স যে তোমালোকৰ তাত যে সেই যোৱাবাৰ যে যোৱাবাৰ যে যা আছে নে কোমল চাউল যে খাইছিলো
অ
এবাৰ আহিলে লৈ আহিবাচোন
কোমল চাউল আছে বাৰ তাকে গাখীৰ
লৈ লালো এই যাম মই অ ম ইয়াত বাৰু মিলাম গাখীৰটো তুমি কোমল চাউলটো আহিলে লৈ আহিবা ছাগলী
অ আমাৰ আকৌ ছাগলী ৰখি খাব লাগিব নহলে আহ
তেইে বাকী ভন্টি পঢ়া শুনা ঠিকে চলি আছে
পঢ়া শুনা তাই পৰীক্ষা হৈছিলে কালি এদাই হ'ল তাৰপা এতিয়া গম বন্ধু যিহেতু আজি মামাৰ ঘৰলৈ ফুৰিবলৈ গ'লগে
ববৰ ন তাকে ইহতৰ দিনকেইটাই বহুত ভাল আৰু পৰীক্ষাটো দিয়াৰ পিছতে ধুনীয়াকে ফুৰিব গ যাব পাৰে অ বাকী আৰু এ আমি পাতিছিলো যে সেই তাকে আমি যে পাতিছিলো তে আমি এফালে মানে মাজুলী চাইড ফুৰিবলৈ যাম মানে
উম
কি হ'ল তোমাৰ লগ লগৰটোতো কাম কৰিছিলে
তে যাব লাগিব এতিয়া মাজুলীলৈ যাবলৈ এতিয়া মানে পানী হৈ আছে বিশেষকে পানীৰ পৰা আমি যাব নোৱাৰো এতিয়া
বাৰ তাকে দলংখন হৈ যোৱা হেতেন আকৌ সকলোৰে সুবিধা হৈ গ'ল
দলংখন সন হললেহেতেন কিন্তু এতিয়া ধে পানীঢ়ি আছে একদমুইত আৰু ব্ৰহ্মপুত্ৰত পুৰা খহনীয়াছে বা গৰা খহনীয়া
হয় হয় সেইটো কাৰণে অলপ ভয় অকমানো লাগে কিন্তু তথাপিও আমি অলপ তোমাৰ আৰু অলপ দিনৰ পিছত যাব পৰা হ'ব কি খানি পোন্ধৰ বি
আৰু পোন্ধৰ বিশ দিনৰ পিছত যাব পৰা হ'ব আৰু দহ আৰু দহ দিনৰ পিছত দহ দিনৰ পিছত আমাৰ ভাওনা আ চাব ল আহিবা
আহ কি ভাানা পাটিছে
মহাৰথী কৰ্ণ
অ ভাল নাটক ভাল নাটক দিয় যাম বাৰু যদি সসুবিধা পাওঁ
অ ঘৰৰ ম ঘৰৰ মানুহ কোন কোনে হে লৈ আহিবা
তাকে তাকে কোন কোন মানে তোমাৰ মা যাব পাৰিব আৰু দেউতা যাব নোৱাৰে গ তেনেকে তোমাৰ ঘৰতো এৰি থৈ যাব নোৱাৰে যে
আহ অ
উম তাকে হেৰি নহয় আহ তুমি তুমিতো মান হাজৰি খ ভালদৰে চিনি পোৱা ন মানে আগে গৈছা নহয় উম তাকে আমি সত্ৰ নগৰী বুলি কোৱা শুনিছো মানে কিতাপতো পঢ়িবলৈ পাইছো ঠিক সেইদৰে ম চাবলৈ মোৰ মন আছে মই একেবাৰে সৰুতে ৰোৱা আছো মোৰ মানে অকো মনত নাই এতিয়া মানে কি হ'ল যদি তুমি ভালকে চিনি পোৱা মইতো গাড়ী লৈ লো উম এতিয়া তোমালোকে কাম এটা কৰিবা তোমাৰ লগৰটোকো লৈ লবা মই সেইডোখৰ পৰা তোমালোকক পিক আপ কৰিম আৰু মোৰ লগৰ এটা যাব আৰু খোৱা খোৱা মেলা থকা মেলাৰ কাৰণে বৰ চিন্তা কৰিব নালাগে তাত আমাৰ খুৰা ঘৰ আছে খুৰা ঘৰটো কিন্তু বিচাৰিব লাগিব মানে মানে মই আগতে যোৱা যে মা দেউতাহক সুধিব লাগিব কোনডোখৰ ডৰছিলে
আহ
তাৰ মানে তেনেকে তালৈ যাবলৈ সুবিধা হোৱা নাই পঢ়া শুনাৰ পৰা আদি কৰি তোমাৰ অসুবিধা হয় যে
অ', থকাৰ কাৰণে ইমান এটা অসুবিধা নহয় বাৰু বা এজনী ঘৰো আছে তাতে। আমাৰ
বা উম, আমি তাত যদি থাক ল তেতিয়াহ'লে আটাইকেইখন সত্ৰ দুদিন, তিনিদিনত আমি ধুনীয়াকে ঘূৰি চাব পাৰিম ন?
চাব পাৰিম, চাব পাৰিম।
তাকে, তাকে আমি যদি চাৰি দিন বা তিনদিন এটা লৈ যাওঁ হম। অহ, অহ।
তিনদিনমান থকাকৈ যাব লাগিব।
এনেকে সেপেন্দি মাজুলী হৈ কম-কমলা কমলাবাৰী অহ, কমলাবাৰী ঘাট হৈ পেলাই যোৰহাট হৈ ঘূৰি আহিব পাৰোঁ।
অ', যোৰহাট হৈ তোমাৰ শিৱসাগৰ ওলাব পাৰিম নাই বাৰু?
পাৰি, পাৰি শিৱসাগৰ দি আকৌ ডিব্ৰুগড় হৈ পেলাই গুচি আহিব পৰা হ'ব।
তাকে, তাকে তেতিয়া আমি কাম এটা কৰিম আকৌ শিৱসাগৰ পিলাই জয় উম, জয় দৈচ শিৱদৌল তাৰ পৰা আমাৰ কাৰেংঘৰ, ৰংঘৰ কাৰেংঘৰ মানে সকল আহিব পাৰিম তলাতল ঘৰৰ পৰা আদি কৰি
উম, চাব পাৰিম চাব পাৰিম। আমি শিৱসাগৰৰ পৰা আকৌ ডিব ডিব্ৰুগড়লৈ নাহি পেলাই আমি কাজিৰঙা হৈও ঘূৰিব‌ আহিব পাৰো। কাজিৰঙাত কাজিৰঙা চাই পেলাই
উম, মই এশিঙা এশিঙীয়া গড় আজিলৈকে দেখা নাই তাতো আমি চাব পাম চাগে ন?
অ', তালৈ গ'লে চাব পাৰিম আমি দেখা নাই বাৰু ময়ো
অ', তেতিয়াহ'লে আমি কাম এটা কৰিম সেইফালেদি আমি কাজিৰঙা ওলাই দিম তাৰ পৰা জুবিন ক্ষেত্ৰ চাই পেলাই গুচি আহিম।
জুবিন ক্ষেত্ৰ চাই আকৌ আমি মৃত্যুঞ্জয় মন্দিৰ চাব পাৰিম তাৰপৰা মৃত্যুঞ্জয় মন্দিৰ চাই আহি পেলাই কওঁক উম, তাৰপৰা তেজপুৰৰ অগ্নি অগ্নিগড় চাব পাৰিম।
তাকে আমি সেয়াকে সেইটোকে কৰিব লাগিব।
উম, তাৰ পা ধুনীয়াকে গুচি আহিব পৰা হ'ব।
এতিয়া তুমি কাম এটা কৰিবা, তুমি হোৱাটছআপ গ্ৰুপ এটা খুলিবা মোক গ্ৰুপ এডমিটটো দি দিবা তোমাৰ লগতো তুমি এড কৰি দিবা আৰু মোৰ লগৰটোক মই এদ কৰি দিম আৰু আমি তাতে সিহঁতৰ সময় সুবিধা টো মিলাই পেলাই চাব লাগিব কাৰণ আমি তুমি মই যদি আলোচনা কৰি পেলাই ডেটটো ফিক্স কৰো অসুবিধা হ'বও পাৰে
অহ, তাকেহে।
সিহঁতৰ সময় সুবিধাতটো চাম সিহঁতেও চাগে খেতি বাতি কৰে
খেতি বাতি কৰে, কৰে।
উম, তকো সুধি মেলি দেত এটা ফিক্স কৰিম আৰু দহ পোন্ধৰ দিনৰ পিছত উম, তেতিয়া আমি ধুনীয়াকে চাই মেলি গুচি আহিব পাৰিম আৰু।
অ', অ', বাকী গা পা ধূলা নে নাই এতিয়া?
বাকী গা পা ধুলো বাৰু।
অ', অ'।
আৰু
অ', আমাৰ এতিয়া খুব বৰষুণ আহিলে এতিয়া।
অ', অ'।
অথনি অকণমান এৰিছিলে আকৌ আহিলে এতিয়া বৰষুণ ৰা ৰাতিলৈকে চাগে ৰাচ-ৰাত তেতিলেকে চাগে ৰাস্তাত পানী পাই যাবহি।
অ ৰাস্তাত পানী পাই আহিব ইমান ডাঙৰ বৰষুণ দিছে ন। আৰু হেৰি হয় তোমালোকৰ মানে তোমাৰ পাহাৰীয়া কাষত যে।
পাহাৰৰ কাষত তাতে আগফালৰ নদী আগফালৰ নদীখনো আছে যে। আগফালে নদখন নদীখনো আছে যে।
তাকে তাকে বাকী উজান উঠিছিলে নে?
উজান মানে তেনেকে উঠা নাই ৰাতি জুোৰ চাবলৈ গলে মাছ পোৱা যায়।
কি কি মাছ।
তাৰপৰা নদীত সেই জাল মাৰি আছে মানুহে এতিয়াও।
অহ ঠিক।
জাল জাল মাই জাল মাৰিছে।
উম।
এনেই ৰাতি গ'লে কেতিয়াবা শ'ল মাছ পোৱা যায়। আকৌ এনেই ডাঙৰ-ডাঙৰ গৰৈ, পুঠ পুঠি, শিঙৰা মানে লোকেল মাছখিনি পোৱা যায় আৰু লোকেল মাছ কেনে পোৱা যায় অ, তাপা এনেই নদীত নদ -নদীত জালমৰা খিনি এনে বইল কেতিয়াবা বইলও পায় নদীত। জালময়া খিনি
অ, ডাঙৰ মাছো পায় ন'? থাকে-থাকে। যাম ৰবা সময় সুবিধা পালে মোকো লৈ যাবা তেতিয়া।
অ', অ', আহিব পাৰা আজি লগৰ এটাই মই যাম বাৰু।
উম, মই তেনেকে জোৰ চাই পোৱা নাই বাৰু। হেৰি তোমাৰ যদি অ,
তইহে
উম, ঠিকে আছে জুলুকিটো কেনেকে বনাই বাৰু?
বাঁহৰ গাঠি বনাই।
অ, হ, ঠিকেই আছে।